অঁ কি কৰি আছা?
অ এনেই মই মুভি চাই আছিলো।
অ কি মুভি চাই আছা?
তোমাৰে ছানাম তেৰি কচম চাই আছোঁ।
অ এইটো মোৰ বহুত ফেভৰেট ফিল্ম।
অ।
তোমাৰ মানে তুমি মোক যিমান বাৰ দেখাবা মই ইমানিন ইমান বাৰ চাব পাৰোঁ ।
অ ময়ো ছেম এনেকেই।
মানে বহুত ভাল লাগে ক'ব গ'লে, মইয়ো চাম ৰ'বা আজি ফোনত।
আ ছানাম তেৰি কছম তোমাৰ এনেকে মুভি কেইটা বহুত ভাল লাগে। এ চাইয়াৰা টো ভাল লাগে। আৰু এই সিদ্ধাত চাইছা তুমি সিদ্ধাত?
সিদ্ধাত বৰ্তমান দেখা নাই। চাইছো চাগে মনত নাই তে।
বহুত ভাল মুভি হয় এইটো মই চালে বহুত ভাল লাগে।
তুমি লেলা মাজনো তো চাইছা নে?
অ লেলা মাজনো চাইছোঁ।
আৰে ভাই আৰু ভাল লাগে।
অঁ।
লাষ্টত ল'ৰাটো পাগলে হৈ যায়।
হয় হয় হয় ছোৱালীটোও মৰি যায় লাষ্টত যায় কিনে। অ অ।
এ তোৰ ল'ৰাটো বা কিয় বা পাগল হল সেইটোয়ে বুজি পোৱা নাছিলোঁ।
নহয়, এইটো চাৰি বছৰ তাই মানে ইন্তেজাৰ কৰে।
উম! আৰু আৰু ৱেট কৰিব দিয়ে।
অ, সেইকাৰণে পাগল হৈ যায় আৰু অ।
মানে, লাষ্টৰ চিনটো মই হ'লচ মানে ইমান বেয়া লাগিল ন।
হয়, হয়, হয়।
মানে, লেলা তাৰ ইমান ওচৰত আছে তেতিয়াও চিনি পোৱা নাছিলে। আৰু ছোৱালী মৰিও গ'ল।
উম!
উম, আৰু তোমাৰ এইটো চাইছা তুমি এইটো হাফ গাৰ্লফ্ৰেণ্ড?
অ, হাফ গাৰ্লফ্ৰেণ্ড চাইছো।
এইটোও ভাল লাগে তোমাৰ, আৰু আস্কিতটোও ভাল লাগে তোমাৰ। সেই আস্কি, আস্কি থ্ৰী ওলাব বুলি
আৰু ভিলন চাইছা? ভিলন!
আস্কিত, আস্কিত অ' অ' চাইছোঁ চাইছোঁ।
অ, এইটোও ভাল লাগে।
তাৰো, গানকেইটা বহুত ভাল লাগে। অ' তোমাৰ বোলে আস্কি থ্ৰী ওলাব বোলে?
গম নাপাওঁ! আচিকি থ্ৰীটো অ' অ' অ' শুনা ত' এই চনম তেৰি কচম টুও ওলাব বুলি শুনা পাইছিলো, ওলোৱাই নাই।
নহয় ওলাইছিলে, বেন কৰি দিলাক।
অ' বেন হৈ গ'ল নেকি, কিয়?
অ' অ' এই তোমাৰ এই তোমাৰ কাশ্মীৰৰ যে এইবাৰ এটেক হৈছিলে জো।
অ' পাহালগামত, পাহালগামত।
এইটো টাইমতেতেচোন চনম তেৰি চনম তেৰি কচম টুটো ৰিলিজ হৈছিলে। তাৰ পিছত এই যে চনম তেৰি কচম যে মুভিৰ ল'ৰাটো আছিল এ ল'ৰাটো এক্টাৰ যে আছিলে। উম, এই ছোৱালীজনীটো মানে টুইটাৰ মানে চচেল মিডিয়াটো টুইট কৰি লিখিছিলে কি ইণ্ডিয়াত মই কাম কৰি বহুত বেয়া লাগিছে, সেইকাৰণে ল'ৰাটোও কৰিছে। ত' মই বোলে কাম কৰি বহুত বেয়া লাগিছে! মই মুভিটো বেন কৰি আছোঁ। সেইকাৰণে মুভিটো বেন হৈ গল চনম তেৰি কচম, ওলাইছিলেচোন। অ' আধা মানুহ কেইটা চাইছে চাগে, মই ভাবিছিলো চাবৰ কাৰণে।
হয় নিকি? অ', অ'।
চনম তেৰি কচম ৱানটোতো এতিয়াও চলে।
অ' এতিয়াও চলে চনম তেৰি কচম। এই সিদ্ধাৰ্থটোও বহুত মজা, সিদ্ধাৰ্থটো চাবা তুমি গম পোৱা নে?
সিদ্ধাৰ্থটোও চাবা লাগিব ৰ'বা! তুমি মোক এই তুমি কি ডাউনলোড কৰি চোৱা নাই নি?
অ, মই ডাউনলোড কৰি চাওঁ।
তুমি, মোক পঠাব পাৰিবানে?
অ, পঠাব পাৰোঁ।
তেতিয়াতো ঠিকে আছে, মোৰ তেতিয়া তোমাৰ টেষ্ট চাই ললে ভাল মানে। মানে ভাল লাগিব মনটোও। আৰু এতিয়া মানে কি হ'ব তোমাৰ। এতিয়া মানে তোমাৰ স্কুলো বন্ধ দিছে আৰু। কি কৰো মনটো মানে বেয়া লাগি আছে আৰু। চব উম, বৰিং লাগে।
অ' ক'তো ফুৰিব যোৱা প্লান বনোৱা নাই নেকি আজি তুমি এনে?
ভাবিছোঁ কাপোৰ ল'ব যাওঁ নেকি অলপমান।
অ',
কাপোৰটো ল'লে অলপমান মানে উম অকণমান চব। পিনে কৰিলেও মুডটো ফ্ৰেছ হৈ যাব। অ' তুমি যোৱা নাই নেকি কতো?
মই যোৱা নাই বৰ্তমানটো।
অ' এনেই ঘৰত থাকি তুমি কি-কি ভাল পোৱা?
ঘৰত মানে এক্সাৰচাইজ কৰি থাকো এই মুভি কেইটা চাই থাকো আৰু এইটোয়ে আৰু।
অ, এনে ফোনত তুমি কি কি মানে চাই ভাল লাগে তোমাক?
মই তোমাৰ হৈ গল ই স্প'ৰ্টছ গেম গিতা চাও।
হয়-হয়-হয়।
অ, তোমাৰ এ ফুটবল চাও, তাৰপিছত ক্ৰিকেট চাও।
ক্ৰিকেটটো কবলে গলে মোৰ ফেভটদ হয়। তুমাৰ ক্ৰিকেট চাই ভাল লাগে মানে তোমাৰ। অ, এবাৰ কিবা হব?
হয়-হয়।
এবাৰো আৰ চি বি জিতি তোমাৰ। উম, মানে দুইবাৰ জতি গ'ল আৰু আৰু আৰ চি বি।
অ',
যোৱা বছৰো জিতিল, এবছৰো জিতিল।
হয়-হয়-হয়, তোমাৰ কোনটো ফেভৰেট আই পি এল টীম।
মোৰ চেন্নাই।
অ, চেন্নাই নেকি মোৰোঁ চেন্নাই।
চেন্নাই থাকিব মোৰ কাৰণে যেতিয়াল লগে এম এছ ধোনী থাকিব তেতিয়ালৈকে।
অ', মৰ চন এম এছ ধনী তেতিয়াও চাপৰ্ট কৰিম। তেছে একো চাপ'ৰ্ট কৰিম মই।
অ আৰু চেন্নাই মানে তোমাৰ আৰু এম এছ ধোনী তোমাৰ কি হৈ গান গম পানাই মানে এম এছ ধোনি ইমান ফেমাচ মানে ক্ৰিকেটাৰ হব হ'ল। এতি তুমি মানে এম এছ ধোনী যেনে কেপটেনেে নাই এটা ক'ব বুলি ক্ৰিকেট।
এম এছ ধোনী যি মানে কেপটেইন আছিল আৰু এতিয়াও আছে বাপৰে বাপ।
অ',
ইমান ট্ৰফি জিকিছে এম এছ ধনী বাপৰে।
হয়-হয়।
অ, এম এছ ধোনী না বাইক কালেকশচন ধ হয় তুমি গম পোৱা নে?
অ, এম এছ ধনী আগত বাইক কলক চ ন আছিল।
উম।
তোমাক মানে এতিয়া তুমি মানে ডাঙৰ হৈ তোমাৰ কি মন আছে মানে কি কালেকশ্যন থ'ব মানে কিবা
মোক কালেকচ্যন কৰিব মন নাই মানে মোক কালেকচ্যন কেইটা ভাল নালাগে কালেকচন কৰিবা, অ তোমাক লাগে নেকি?
ওম। অ, তেতিয়াতো যে তোমাৰ মন এতিয়া তুমি
ওম।
উম হব তুমি তাক।
তুমি কি কালেকশ্যন কৰা?
মই ক'ব গ'লে মই ঘড়ী চচমা চব কালেকশচন কৰো।
অ, কিমান ঘড়ী আছে তোমাৰ তাতে?
উম বৰ্তমান এতিয়া দুটা তিনটা মান আছে মানে আছ চছিল আগত মানে চব বেয়া হৈ
ত ৰ
তোমাৰ মানে বেয়া হৈ গ'ল মানে চব।
অঁ।
বেয়া হৈ গ'ল তোমাৰ মানে কৰ'বাত এই ৱালত গ'লে ৱালত লাগিলে গ্লাছটো ভাঙি যাব।
হয়।
নহলে পানী সোমাই যাব, নহলে তুমি ভাবিলো স্কুলত তুমি এনেই মানে লাগি আছা, লাগাতে লাগাতে লাগাতে বোলে এই চিঙি গল খতম।
হয়।
তেতিতা পৰি ভাঙি যায়।
অঁ'অঁ।
সেইকাৰণে, ভাল নালাগে মোৰ।
অ'অ' অ'।
ভাঙাটো ভাল নালাগে। সেইকাৰণে কৰ'বাত গ'লেই ঘড়ীটো পিন্ধো আৰু।
হয় হয়, আৰু এনে যাবা নে ক'তবাত ফুৰিব লগৰ কেইটাৰ লগত?
লগৰ কেইটাৰ লগত ভাবিছো তোমাৰ এ পিকনিক কৰো নেকি অলপমান ভাল লাগিব মনটো।
তাপা পিকনিক কত বা?
কৈছে লগৰ কেইটাইত সি এই আমাৰ এটা তাতে আমাৰ পথাৰ বাৰি এ তাত বিল আছে বিল।
অহ।
ডাত নহল কি বুলি তাতকৈ বোলে কৰিব বুলি।
অ', তাকে কৰিব। ময়ে যাম চাগে, তোমাৰ ৰামসিং জহৰাবাদে ৱাটাৰ ফলত।
অ', আমচিং জৰাবাৰ ইতিয়াতো বৰ্তমান গৰমে দিয়া নাই ইতিয়া মানে বৰষুনে দিয়া আছে।
গৰম মানে তোমাৰ গৰমতটো দি আছে অলপ। গৰম আছে মানে ৰ'দটো দিয়া নাই।
ৰ'দটো মানে অহা নাই তলত, ক্লাউডছ আছে ওম অ।
তেতিয়াও গৰম আছে, ঘৰৰ ভিতৰত থাকিলে পুৰা গৰম লাগে।
উম, এতিয়া তোমাৰ আমচিং জৰবাতত তাতে পানীও এতিয়া হৈছে চাগে। ৱাটাৰ ফ্ল'ৰ বৰষুন দিছে ন। পানী হৈছে চাগে অ', কেতিয়া যাবা ভাবিছানে?
অ', যাম চাগে কালি পৰহি মানে।
অ', কালি পৰহিমান যাবা মানে ভাল কথা দিতি। অ', পিকনিকো কৰা নেকি কি কি লৈ যাবা এনে?
এনে তোমাৰ চাও তাতে মাছ ধৰিবা পাৰা জাগা আছে কি নাই। তাতে মাছ ধৰি কি না পেটে। অ', মাছ পাই চাগে মাছ বা কেকৰা।
কেকেৰা অঁ কেকেৰা খাইছে না তুমি?
অ', খাইচো।
কেকৰাটো মোক ভাল লাগে দেই মই মই আৰু মোৰ ফ্ৰেণ্ডে চাটনি বনাই শিছিলোঁ কেকৰাটোত।
অ'।
অ', কি বঢ়িয়া লাগিছে কবা গলি।
অ'।
অ', মানে ওলোৱাতে ভয় লাগিলে কিন্তু কেকৰাটো।
হয় হয় হয় এই সিহঁতৰ এইটো পাঞ্জাৱ থাকে না।
আৰু এই কেইবা কামৰিলে তোমাৰ জ্বৰ হৈ যাব বাপে।
হয়।
কেতিয়াবা এনেই ধৰ নাই নাই মোক একবাৰো কান্দা কামোৰা নাই।
অ মোক একবাৰ কামৰিছিল পুৰা মৰ উংলিতে ধৰি লৈছিল।
অ', হয় নেকি? মানে মানে কি হয় জানান তোমালে মই শুনা পাইছো মানে একদম ধৰিলে মানে পুৰা
চেপি ধৰে মানে কেচি কটা যেন ধ তাৰপিছত কেনকে এৰালা?
তাৰপিছত এনেই তাৰ এইটো ভাঙি দিছো তাৰ পিছত নিজে এৰি দিছে।
অঁ, অঁ ভাঙিত মই পিছফালে দি ধৰো তোমাৰ এই সৰু- সৰু।
অঁ।
ধৰাতে একেবাৰে ধৰিব লাগিব বা বাপ্ৰে বাপ।
হয় হয়।
অঁ, আৰু মই আগেদি নধৰো মই পিছফালেদি ধৰো।
অঁ।
এইবাৰ কি হৈছিল তোমাৰ এনে মানে এই কেকৰাকেইটাতটো এনে তোমাৰ গোফাতে থাকে। অঁ, তো মই এনেই ভ অঁ, মই এনেই এইবাৰ হাতটো সোমাই দিছিলো।
অঁ।
মোক কিয় বা মই এইটো এইটো বস্তুতটো আজিলৈ পাহাৰ পাহৰিব পৰা নাই। অ এইটো মানে কেকেৰা নাছিলেই ক'ব গলে ইমান শকত আছিলে মই কিবা ধৰিছিলো গুলকে অ মা চ মই মই কমচে কম দুই মিনিটমান ধৰিলোঁ হা।
অঁ।
আৰু মানে ইমান শকত আছিলে আৰু শ্লিপ আছিলে।
অঁ।
তেতিয়া মোৰ মনত পৰিল পানীত মানে তোমাৰ খাপও থাকে।
অ খাপো থাকে।
অঁ। মাছো থাকিব পাৰে গম নাপাওঁ লেকিন গোল আছিলে চিকনা আছিলে তোমাৰ। মই চিধা যায় ধৰি ললোঁ। এতিয়া এতিয়া কি হয় এইটো নাজানো ভাই মই এতিয়া আজিলৈ মই গম পোৱা নাই
অঁহ।
অঁ সাপে হ'ব নেকি।
হয় হবাও পাৰে সাপ পানীত সাপকেইটা থাকেচোন
অঁ পানীয়ে সাপ হ'ব পাৰে নহ'লে এনেই নৰ্মেল সাপো হ'ব পাৰে পানীত গুচি যায়।
হয় হয়।
বাপৰে বাপ এদিন অ দিয়া দিয়া অ দিয়া দিয়া।